হেল্ল'।
হেল্ল'।
এল। অহ কোৱা?
কি কৰিছা?
আছো এনে।
শুনা পাইছানে।
হা, শুনা পাইছো শুনা পাইছো। নেটলাগে নেকি এইটোত?
হা, নেট লাগে নেকি?
হয়। এই মনে মনে থাকা অ' লাগে।
আচ্ছা, আচ্ছা, আচ্ছা। আচ্ছা আচ্ছা মানে কি কৰিছা আৰু
মই এ গৈ আছোঁ ঘৰত
মইতো পঢ়ি আছোঁ সঁচা পঢ়ি আছোঁ মই সংস্কৃত পঢ়ি আছোঁ
আৰু আমাৰ হেৰি সৰুকৈ কি পঢ়িছে
তাইও তাইও পঢ়ি আছে ৰহ তাইও পঢ়ি আছে
পৰা
কেতিয়াৰ পৰা মানে শেষ হ'বই আৰ সঁচাই পঢ়ি আছোঁ
অ তোমাৰে এক্সাম চলি আছে নেকি
আহ
তাইৰো চলি আছে
অ কালি আ দিয়া দোতাৰে ইমান হেভি চাবজেক্ট
অ অ
ইমান হেভি চাবজেক নাই আৰু দুটা আছে
আৰু সৰু তুৰ
এইটো দুটা আছে
অ কেনেকুৱা হৈছে যোৱা কেখন চাবজেক্ট
কি হে বেয়া নহয় পাছ কৰিম আৰু
হা
পাছ কৰিম আৰু পাছ কৰিম
অকল পাছ কৰিলে কেনেকে হ'ব যোৱাবাৰত যেনেকে মাৰ্ক আনিছে সেনেকুৱা আনিব লাগিব উ
মইতো আজি তোমাৰ ফৰ্টি থ্ৰী মাৰ্কচত লিখিছোঁ ফিফটি পেপাৰ এতিয়াবা কিমান পাওঁ পাব লে থাৰ থাৰটি এইত মান
অ আৰু তাই সৰু টোৱে সৰু টোৱে
লৈছি পাব হে
হে
অ
ইমান বেয়া হৈ গৈ আছে পাই
নাজানো
তাই এনে টিউচন যাই কি লাভ হৈছে তাইক টিউচন নিদিয়াই ভাল হ'ব নেকি
আগতে ইমান ভাল তাই বেলেগ টিউশ্যচনত দিয়াই ভাল হ'ব নেকি আগতে ইমান ভাল আছিল
উ ছোৱলী চাবা যায় নেকি টিউশ্যনত মুত- তো সেইটোয়ে লাগে
হেল্ল এনে এনে পইচা দিয়াতকে সেইটো টিউশ্যনৰ পৰা সেইটো টিউশ্যনৰ পৰা ওলাই দিব লাগে। বেলেগ টিউশ্যনত উ কাৰণ তাই ভালকে পঢ়ে ন তাই পঢ়াত তাই পঢ় -
উম হম হম আহ সেইটোৱে
তাই দেখোন তাই টিউশ্যন নাথা নাথাকোতে নহয় নহয় তাই টিউশ্যন নাথাক- এটা বহুত ধুনীয়া ৰিজাল্ট পাইছে তো
আচ্ছা উম এ সেইটোৱে এতিয়া টাফ হৈছে চাবজেক্ট বোৰ সি- কাৰণে অলপ টান পাইছে আৰু
অ একো নহয় দিয়া কেইদিনমান অলপমান হোৱাৰ পিছত
নহ নহয় মায়ে মায়ে কৈছিল যে এইটো চব মানে এইটো চব পৰীক্ষ- ক্ষাজে এই জোনটো পৰীক্ষ- চলি আছে।
অহ
টো তোমাৰ হেৰি জাষ্ট হেৰি এ ফেক-
উ গম পাইছো গম পাইছো নহয় হেৰি হব দিয়া তাই হেৰি কৰিব এতিয়া আহি যাবি কে পিছতকে পিছলেকে আহি যাব এ আৰু এতিয়া তাছ পাইছে ন সত- আ আটাইক্লাচ
উম হাআ ন ন থ্ৰি থ্ৰি
অ থ্ৰিত অলপ টাফ হয় ন থ্ৰি
থ্ৰীত থ্ৰীত তোমাৰ এক্সাম বেলেগ আহে ন মেইন
আৰু টুত মানে তোমাৰ অলপ অমান ইজি মানে অলপমান হেৰি হৈ থাকে থ্ৰীত অকণমান বেছি ল
হৈ আ হেদেক বেছি থাকে এ আহি যাব, এক যাব।
অঁ, এ আহি যাব এ ছেকেণ্ড পিৰিয়ড মানত আহি যাব গম পাব আৰ। এইবাৰ জালাতো পালি মইতো সংস্কৃত আছে ব বাকী কি আৰু তাইৰ কালি কালি- কালি আছে, কালি মোৰ সংস্কৃত আছে আৰু এই হেৰি আছে। কালি ইমান ক্ৰিটিকেল এক্সাম নাই দিয়া।
কালি আছে নেকি।
দ'তাৰে কালি আছে, কালি ইমান কৃতি এক্সাম নহয় আৰু, কালিতো যাবা কাল কালিতো আৰামছে যাব আৰু।
তোমাৰ পঢ়া হৈছে নে নাই কমপ্লীট, হা
মোৰটো লিটেৰেছাৰ কমপ্লিট হৈছে আৰু- আৰু গ্ৰামাৰ টো কৰি আৰু, গ্ৰামাৰ টো হ'ল এই যে ধাতুৰো পাম লাট কাল ল লকাৰে
গম পাইছো- গম পাইছো অঁ। গ্ৰামাৰতটো বেছি এনেও নাহে। গ্ৰামাৰটো বহুত কমেই আহে, বেচিটো নাহে।
ইমান নহয় নহয়। ফিফটি মাৰ্ক্সৰ এক্জামত, দুটা চেপাৰ দিছে মাত্ৰ হেৰিৰ, লিটাৰেচাৰ ৰ। হা?
একৈশ তাৰিখে যাবা নে।
কোন তন টুৱেন্টি ৱানৰ ইহতৰ তাৰ
অঁ।
তাকেতো কি বা কৰো, চাইলও। ৰয় মা একজাম নাই একজামটো চিক্সত আছে। একদম মাজত জানানে হেৰি টোৱেন্টী টু পৰা টোৱেন্টী। ফৰলেকে। এই স্কুল। গ দিছে গুললা। ব কি কাপঢ এইগলা এ পাছত। তি
কিয? ৰেগোলাৰ ক্লাছ দিছে মাজতে চামাৰ একজামৰ পিছতে চামাৰ ভেকেচন দিব সেইকাৰণে।
অ ত আৰু নহয়। কি পঢ়াব তাতকে ভাল মোৰ টুৱেন্টি ছিক্স মেছ আছে।
অহ।
তাত।
নহ কি পঢ়াব মানে সেয়া তোমাৰ হেৰি কৰাই থাকিব চাগে প্ৰেক্টিচ কৰাই থাকিব। ক। প্ৰেক্টিচ কৰাব অ প্ৰেক্টিচ কৰাব তোমাক আৰু। চামাৰ ভেকেশচন হোমৱৰ্ক দিব। কাৰণ ত একজাম শেষৰ হোৱা পিছত। চেৰ ক্লাছ। নহয়, নহয়।
নহয় উম ফাৰ দিনাখনে চাাম খোলা ফাৰ দিনাখনে। চ ৰাখিছন। খুলাৰ ফাৰ্ষট দিনাখনে ৰিজাল্ট এক তাৰিখ। এক তাৰিখে ৰিজাল্ট।
অ সেইটো কাৰণে হেৰি। কৰিছে তোমাৰ সেইটো কাৰণ ক্লাছ। খুলিছে এই হেৰিবোৰ দিব লাগিব নহয়। তোমাৰ এইটো কি কয় হোমৱৰ্ক বোৰ দিব লাগিব। আৰু এনে বেলেগ একো ক্লাছ নহয় মই। দিব তোমাৰ নেক্স এক্জামৰ সেই প্ৰেক্টিচ চকটিচ কৰাই থাকিব আৰু।
তে অ পেহী।
এও।
কথা এটা। অ চৰি চৰি চৰি মানে কথা এটা কোনা।
উম।
মোবাই। মোবাইল দ'ত পাঁচ পাৰ্চেন্ট আছে অকল। চাৰ্জ চাৰ্জাত দি স্বাজ্বত দি কথা পাতিব পাৰিম ন?
নালাগে নালাগে চাৰ্জত দি কথা পাতিলে তোমাৰ হেৰি হৈ যাব ফোনটো গৰম হয় হৈ যাব।
অ তুমি এম আমাৰ কথা পাতে বোলে লোৱা
অ দিয়া।
অ।
হেল্ল!
ৰবা মই কথা পাতি মই কথা পাতিলে।
অ অ অ একো নহয় এইবোৰ নকবা। এ দিয়া দিয়া পিছত কথা পাতিম। হে'ল্ল
দিয়া হ'ব দিয়া।
পিছত পাতিম দিয়া অ অ।
দিয়া-দিয়া।
নোৱাৰা নালাগে